ঠিকেই আছে।
সেইয়া ভাতটো খাই পেলাই ওলাই আহিছো অলপ হাৱা খাবলৈ।
হা আজি হাৱা খোৱা বতৰে, গৰমটো বেছি পৰিছে ন।
উম ফেন চেন নাই যে এইফালে।
উম অ'।
তই কি কৰি আছো?
মই এই ঘৰতে
অ'।
কি কৰি আছো বোলে, মই বোলো গৰমৰ কাৰণে ঘূৰি ফুৰিছো বুলি কৈছো।
উম। মই এনেই তিনিটাত হম তিনিটা বোলো ওলাই হেৰিতে পুলতে বহি আছো আৰু, লুডু খেলি খেলি। এই এইটো বগলী যে আছে চিনি পোও নে নাই চলি কটা?
উম হুম।
বুবুলী, ভায়েক, মই, বাবু
আজি মানে বৰ আচৰিত গৰম পৰিছে।
অ, বৰষুণ আহিব যেন লাগি আছে ডাৱৰ উঠাই আছে বাৰু।
অ, অথনি এবাৰ হেৰিটো ওলাই আছিলে এতিয়া তোৰ মানে হেৰি হৈ গৈছে ডাৱৰ চাৱৰ আনি মেলি।
উম।
ভাত কিহেৰে খালি।
ভাত, মাংস আনিছিলে। মাং মাংস ছটাই দিলো আৰু।
ঠিকে আছে। তাৰপা আজিকালি জোৰ চাবলৈ যাও নে নাযাওঁ।
আজি গৈছিলো এনেই এপাক।
অ'মাছ পালি নাই?
পালো অলমান।
ক'ত ধৰিছিলি।
এই বাবুহতঁৰ পিছ চাইডে।
পালো, তোৰ পুঠি পালো পুঠি মাছে গৰৈ, চেঙেলী কেটামান পালো।
হুম।
তই কি খালি ভাত।
মই দালি। তাৰপা আকৌ ভাজি বনালে পিটিকা।
উম।
আমাৰ ঘৰত কি হয় মানে,
সোমবাৰে দাদাই নবৌ নাখায় মঙলবাৰে দাদাই মাছ মাংস একো নাখায়।
উম।
সেইকাৰণে কোনেও খোৱা নহয় সিহঁতি থাকিলে।
তইতো চব খাৱ না তই খাই দিবি আক বনাই।
এতিয়া লগতে ঘৰতে থাকিলে আকৌ একেলগে বনাই পেলাই খোৱাাতটো হেৰি হৈ যায় যে।
উম উম।
ঘৰত নাথাকিলে কেছ নাই এতিয়া থাকিলে মানে আজি নবৌ আহিছে আকৌ এতিয়া খাই দিও বনায় আকৌ তাই বেয়া পাব।
অ, সেইটো হয় বেয়া লাগে বাৰু।
হুম। খাবলৈ মেলিবলৈ হেৰি হৈ যায় যে।
হুম।
এতিয়া মই বোলে ঘৰলৈ আহিছো বহু দিনৰ মূৰত তেতিয়া সিহঁতে নাথাকে আজি একো নাই। কিন্তু সিহঁতি আজি আকৌ নবৌ প্ৰথম আহিছে মই ঘৰতে আছোঁ আকৌ খাই দিওঁ আকৌ তাৰ তাৰ কাৰণে তাই খাব নোৱাৰিব আকৌ তাই বেয়া পাব অসমতো থাকিব ন।
উম উম। বাকী হেৰিলে কেতিয়া যাবি আকৌ ৰুমলৈ।
ৰুমলৈ যাম আগষ্টৰ এক তাৰিখে। মানে থাকিম কিন্তু এতিয়া আকৌ হেৰিয়ত যাম মানে ইণ্টাৰ্ণশ্বিপ কৰিব তেজপুৰত যাম।
অ'
তেজপুৰত এই কেইদিন এই দুই এদিনতে যামেই আৰু।
অ', অ'।
তাকে, ফোন কৰিবি জুৰ চাবলৈ গ'লে।
কাইলৈ আহিবি নেকি?
তই ফোন কৰিবিচোন বাৰু ওলোৱা সময়ত।
অ, অ, এই মোক ফোন কৰিবলৈ মই মোবাইলত পইচা ভৰোৱা নাই মই তোৰ নেটপেকহে ভৰাও। মেছেজ এটা দি দিম বাৰু, অ' অ'।
নহ'লে ই থাকিবই নহয়, তাৰ পৰা ফোন কৰিবি।
তাৰো নাই ৰিচাৰ্জ।
উম, হ'ব তহঁতে মোক কিবা এটা মুঠতে চিগনেল দিবি, মই পাই যাম।
অ' অ'। তেতিয়া মানে অকণমান দূৰলে চাব পাৰি আৰু।
সেইটোৱে, মইয়ো সেইদিনা গৈ পেলাই কেইটামান পালোঁ।
উম, এনেই চোৱা-চোৱা মানে হেৰিটোৱে বেলেগ ন, মানে ভাল লাগে।
তই চাবিচোন, মাছ খোৱাটোতকে ধৰি পেলাই যিটো টেষ্ট লাগে
উম।
সেইটো ক'তো নাপাৱ।
উম।
সেইটো টেষ্ট মানে একদম
উম। তোৰ এতিয়া আজি মই টৰ্চ-চৰ্চ নিনিলোঁ-নিনিলোঁ
উম।
আমাৰ জোৰ চোৱা প্লেন নাছিলে, তাৰপৰা সিয়ে ক'লে ব'ল চাওঁগে বুলি ক'লে, এনেই গ'লো তাৰ পৰা সি টৰ্চ মাৰিছে, মই মই জুলুকি মাৰিছোঁ।
উম।
তেনেকে পালোঁ কেইটামান, ভাল লাগিলে। চাই চাই বহুত টাইম হৈ গ'ল না, অ'।
হুম। এই হেৰি হয় আকৌ সময়তো গমেই নাপায় আকৌ মাছ ধৰি থাকোঁতে বা কিবা হেৰি কৰি থাকোঁতে। আৰু সেইটো পুৰা হেৰি কাম ন ইণ্টাৰেষ্টিং কাম ন।
উম তাতে হেৰি আকৌ মাটিটো দ মাটি যে ভৰি বিষাই যায়গে।
উম।
খোজ কাঢ়াৰ কাৰণে ন তাকো য'ত য'ত খোজ কাঢ়িব নোৱাৰা নহয়।
উম, মই সেইদিনা মাছ ধৰিব গৈ খোজ কাঢ়িলো গোটেই কাপোৰ বোকা লাগি অৱস্থা নাই।
হা মোৰ লাগে কিন্তু বাবু ভাগৰ কিন্তু বোকা নালাগে মোৰ গোটেই পেনট চেনট চোলাই টোলাই এটা বোকা লাগে। মানে আমি মানে টোৰ কেতিয়াবাহে যাও যে সিহতি যে গৈ থাকে এইগোলা। হেল্ল' হেল্ল' হেল্ল'